হেল্ল'।
হেল্ল'।
অহ।
হেল্ল'।
অ কোৱা।
কি কৰি আছা।
মই আছো তোমাৰ এনে আছিলো সেইকেইদিন। হব ৰ ভালেই ভাল। চাল আছে চলি আছে ঠিক আছে।
ঠিকে আছে ঠিকে আছে তোমাৰ কি বুলি কয় এই মই ভাবিছিলোঁ আৰু।
অ।
ন কি বকসিং লোৱাৰ কথা। কথা ভাবি আছিলো তাত এ, সেয়াত কিমান পৰে, কিক বক্সিং ইয়াত, কিক বক্সিং কৰা নে তোমাৰ কি নাম আছিলে। এই যে, এম এম এ জিমখনত যে, ইউ এছ চি জিমখনত যে।
অ' অ' তাতে কৰাই, তাতে পুৰা মানে কিক বক্সিং নহয়, পোৰা এম এম এ ট্ৰেইনিঙে পাবা তাতে। চব শিকাব তোমাক। উম! পুৰা একদম জি জিত চুৰ বৰা লৈ কিনে চব
বক্সিং চক্সিং চব ন'? কিমান বা হ'ব!
উম, চখ দিয়া দক দিয়া চব শিকাব।
কিমান বা হ'ব, তাৰে সেয়াটো চাবস্ক্ৰিপচন কেইটা?
তাতে মই শুনিছোঁ, পাৰ মান্ঠ চাগে, টু থাউজেণ্ড মানকে হৈ চাগে।
পাৰ মান্থ টু থাউজেণ্ড ন' আৰু এক্সট্ৰা খৰচা আছে এইটো।
এক্সত্ৰা, এক্সত্ৰা মানে তোমাৰ হ'ব কি কয়, হেয়ে আৰু ডায়েট ডায়েট চায়েট আৰু তোমাৰ সেই আৰু ইকুইপমেণ্ট, ইকুইপমেন্টটো কিনো, গ্লভছো ল'ব লাগে সেয়ে আৰু।
সেইটো সেইটোতো ওৱান টাইম, ওৱান টাইম ক'ব পাৰা খৰচা মানে গ্লাভছ দায়েটো হে লাগিব। তুমি যে, কৰি আছা যে নেচফাত তাত তোমাৰ কিমান?
তাতেতো, থাউজেণ্ড, ওৱান থাউজেণ্ড।
অ' ভালেই চোন! ভালে শিকাই নে?
তোমালোকৰ তাতে লওঁ নেকি, চাওঁ মই বিচাৰি আছোঁ। ক'ত লোৱা? ভাল হ'ব।
অ' ইয়াতে ল'ব পাৰা! তোমাক ভালেই শিকাব!
আছিল ন' তোমাৰ, কিবা বিদাং এম এম এ নে কিবা কিবা নাম এটা আছিলে, অ' বেদাং এম এম এ সেইটো জু ৰ'ডত ন'।
অ'! জু ৰ'ডত।
সেইটো কিবাকে, সেইটো বা কেনেকুৱা জানা নেকি? সেই বেয়া নহয়, তোমাৰ ভালে ম আৰু এতিয়া মই চব পিনে চাব লাগিব। চব চব পিনে য'ত ত'ত মিলে চব বস্তু
অ তাতেও তোমাৰ মানে তাতে ইয়াৰলি সাস্কৃপচন আছে তাতে বেদাঙত ইয়াৰ্লি তোমাৰ থাকে থাৰ্টিন থাউজেণ্ড মান পাই থাগে
তোমাৰ সেয়াই হ'ব দুই হেজাৰ বাইশ এনেকুৱা হ'ব চাগে ন
হয় ইয়াৰলি থাৰ্টিনলৈ দুই হেজাৰ নহয় তোমাৰ বাৰশ পোন্ধৰশ মান হ'ব বাৰশ মান হব কপ
ন দুই হাজাৰ চৌবিশ হাজাৰ মন হৈ যাব চাগে
উ
সেইটোইটো এতিয়া চাওঁ কত কি তোমাৰ লগত তাতে কোনে কোনে কৰি আছে
মোৰ তাতে কৰে মই আৰু মোৰ লগৰ এটা কৰি আছো চাই থক
অ তোমাল দুতায়
আমি দোতাই আৰু ৰাতিপুৱাইহে আমি গধূলি কৰো ৰাতি ৰাতিপুৱা এটা বেচ আছে গধূলি এটা বেচ আছে আমি গধূলি কৰোঁ আৰু ৰাতিপুৱা এটা বেচ আছে উম
আচছা গধূলি কেইটা বজাৰ পৰা কেইটা বজালৈ
গধূলি কৰো আমি চাৰে চাৰিটা মানৰ পৰা
চ চ ত কি কটা কৰে
চাৰে চাৰিটাৰ পৰা তোমাৰ আহ চাৰে চাৰিটাৰ পৰা তোমাৰ কৰাই আহ ধৰা সাতটা চাৰে সাতটা তেনেকুৱা
ঠিকে আছে তোমাৰ কি কি কৰে
তোমাৰ প্ৰথমেতো কাৰ্ডিঅ' কৰাই ৰানিং কৰাব তাৰপিছত তোমাৰ লেডাৰ এটাৰ ওপৰত কাৰ্ডিঅ' কৰাব জাম্পিং জেক্ কিবা কিবি তেনেকুৱা টাইপ কাৰ্ডিঅ কৰাব চাৰি প ছয় সাতটা মান কৰাই তাৰপিছত তোমাৰ হেৰি কি কয় তাৰপিছত তোমাৰ পাানঞ্চেছ হেৰি কৰাই কিিকচ মাৰায় এনেকুৱা টাইপ আৰু তাৰপিছত তোমাৰ সপ্তাহত দুদিন দুদিন সপ্তাহত এদিনমান তোমাৰ কণ্ডিশনিং কৰাই কণ্ডিচনিং মানে ভৰিত লাট মাৰিব পেটত খোচা মাৰিব সেনেকুৱা
শিক কোৱা
অ
তোমালৈকে খোৱা না পুৰা
আহ অ খাব পা
তোমাৰতো ৰিচেণ্টলি ইঞ্জৰী হৈছিলে ন
অ ইঞ্জৰি হৈছিলে ভৰিখনত ভাল পাইছো বাৰু নাই এতিয়া ইঞ্জৰি হোৱাৰ পিছত যোৱা নাই ৰবা যাম লাবা
ব তোমাকো চাই কিনে ভয়ে লাগি গৈছে তোমাৰ এনেকুৱা ইঞ্জৰি হৈছে তুমি বোলে সেয়া কৰা নাছিলা বোলে টাইমত বোলে টাইমত বোলে তুমি বো সেয়া কৰা নাছিলা বোলে মানে কি বুলি ক পেট এইবিলাক
অ আহইচিং আয়চিং
অ
অ আইচিং টো ভালকে অ ভালকে কৰি থাকিব পাদা তেতিয়া তোমাৰ সেয়া নহয়
ন
বাকী আৰু এইটো অলপ চলপ তোমাৰ লখৰ ওপৰতো কথা থখে আৰু
অ সেইটো হয় বাৰু
বাত কত লাগি যায় কত লাগি নাযায় তেনেকুৱাটা মানে তুমি ধৰা হেৰি মানে কম ব শিকিলে তুমি মানে ইঞ্জৰিটো তোমাৰ হোৱাো তুমি মান ভাব ভাবিয়ে ল'ব লাগিব যে অ মোৰ কম বে থাকিব লৈছো মই মান ইঞ্জুৰি হ'ব পদয়টো
এইটোতো হৈয়ে থাকিব তোমাৰ তেতিয়া সেই ইঞ্জৰি হৈ হৈ সেইকাৰণে তুমি বডিত তোমাৰ টান হ'বছত প্ৰ হ'ব নেকুৱা মই ল'ম বুলি কেনে ভাবিছো এতিয়া মই ভাবিছো এনেকাে ইঞ্জৰি হৈ থাকিলেচোন ঘৰৰ মানুহে চোন আকৌ ইয়াক কৰি দিব
এইটো এয়া কি কঐ সেয়া কৰিবা আইচিং আইচিং কৰি থাকিব ভালকে আৰু তোমাৰ মানে সেইয় আৰু আগে আৰু ভৰিখন ধৰা পেইন চেইন যদি হৈ থাকে তেতিয়াাহলে কবা আৰু মানে ক'চ যে পেইন হয় কি কৰিব লাগে হিটিং পেন চছেটো লগাব দিয়ে এইবোৰ কৰিবা আৰু তেতিয়া নহ'ব লাগে
এনেককাতো নহয় বোলে হাত দি হাত দিয়ে ভাঙি দিলো বোলে মাৰি কিনে
হয় সেনেকা তোমাৰ ইমান জোৰকে নামানে এটা স্পীডত লিমিটতে মান
অ বাছ মাচালটো খালি তিয়াৰ কৰে ন যাতে মানে আৰু মানে ভালকে বিল্ড হওঁক আৰু মানে টান হওঁক আৰু
তোমাৰ তোমাৰ হেৰিত তেনেকে হাত চাদ দি এইবোৰ তুমি মেথছত মেছ খেলিছা তেতিয়া বেলেগ কথা কিন্তু নৰ্মেল ট্ৰেইনিঙত নহয়
তোমাৰ কি বুলি কয় এই সেয়া কৰা নেকি তোমাৰ কি বক তোমাৰ সেয়া বক্সিঙতো মানে কৰিব লাগে হাতটো ইউজ কৰিব লাগে ন। তোমাৰ তোমাৰ সেয়াৰ তুমি যে কলা কন্দেশেনিং কৰে তোমাৰ এ বক্সিং ত তোমাৰ হেয়াৰ কণ্ডিচনিং কৰা নেকি মই ই টো চৰ্ত চৰ্ত চাইছিলো তোমাৰ এই যে গৰম পানীৰ যেনেকা কমফু মাৰ্চেল আট যেনেকে গৰম পানীত যে হাতটো জমাৰে দ তাৰপিছত সেয়া গৰম বালিটো
অ সেইটো সেইটো মাৰিব নিদিয়ে বানঞ্চে সেইটো। তোমাৰ নাকাল পোচাপ কৰে প্ৰথমে তোমাৰ নাকাল পে প্লেন কৰাব তাৰপিছত তোমাৰ কেক কেতিয়াবা কেতিয়াবা তোমাৰ ধৰা নাকাল দি তোমাৰ বাৰ পিচ মাৰিব দিব মাৰি কেনে পাঞ্চ মাৰিলা। আৰু বাৰ পিছ মাৰিলা আৰু পাঞ্চ মাৰিলা তেনেকে তেনেকে এটা ৰাউনড পুৰা এটা চাইডৰ পৰা এটা চাইডে গলা তাৰ পিছত আৰু তেনেকে তেনেকে আহিলা এটা চাইডৰ পৰা এটা চাইডে তেনেকুৱা এটা।
সেইটো কাৰণে আৰু তোমাৰ। ৰবা চুন এক ছেকেণ্ড। তেনেকে
কি বস্তু
এক চেকেণ্ড
অ
তোমাৰ আৰু তোমাৰ গ্ললছ টো কিমান পৰিছে?
মোৰ গ্লভছটো তোমাৰ সেয়া পৰিছে কি কয় এইট হাণ্ড্ৰেড মান পৰিল চাগে এইট হাণ্ড্ৰেড নে এইট ফিট তেনেকুৱ
আৰু ষাঠ বটু
সাৰ্থকোতো ভালে পৰিছে তাৰ সোতৰশমান পৰিছে।
আচ্ছা।
ভাল গ্লভছ লৈছে আৰু পু মেট ফিনিচ আছে পুৰা একদম চাইন এটা সেয়া এটা আছে আৰু মেট ফিনিচ ত চাই এটা লুক। কটাশ
আচ্ছা আৰু সেয়া লৈছে নেকি এইটো ফুড গাৰ্ড।
ফুট গাৰ্ড সি টুথগাৰ্ডটো সি ল লৈছে সি লৈছে মই লোৱা নাই টু্ সি লৈছে টুথগাৰ্ডটো মানে কম্পালচৰি নহয় তুমি ললে লব পাৰা আৰু তোমাৰ ইচ্ছা লগতে।
সেইটো মেট্ৰিকতে লাগে খালি।
হা কি হাল? অ মেথছৰ অ মেথছবোৰতহে লাগে। অ নৰ্মেল
ঠিকে আছে এ মই ভাবি আছো
অ তুমি চাই লোৱা তুমি কি কৰা বাকী ললে ল'ব পাৰা বেয়া নহয় আমাৰ ইয়াতে। ভালকে শিকাব তোমাক কিবা ট্ৰেইনিং চ্ৰেনিং
ল'ব লাগিব মই এনেকৈ তোমাৰ নিচিনা ইয়াতে লৈ ল'ম। এইট হাড্ৰেড মানত নাইন হাড্ৰেড মানত স হলৈও ইমান দাম দি কেনে নলওঁ। তোমাৰ মেটছ খেললে বেলেগ কথা এতিয়া এ মেটছ খেললে তিতিয়া লম আৰু আৰু মেথছ খেলিলে যদি এনেওতো যাব মন নাই মেথছ খেলিব কাৰণ এতিয়াতো এইেইবিলাকৰ কাৰণে টাইম নাই ন।
অ' অ' সেইটোৱে।
যদি কিবা কাৰণত এনে বেললা আছোঁ জব চব পোৱা নাই তেতিয়া যাম আৰু মেতছে খেলিব কাৰণে।
অ, অ।
তেতিয়া লগাহলে ল'ম আৰু।
তোমাৰ হেৰি এ প্ৰফেচনেল গ্লাভছৰ ট্ৰেনিংতৰ কাৰনে দৰকাৰ নাই, ট্ৰেনিংত তুমি নৰমেল বেসিক গ্লাভছ দি মানে শিকিব পাৰা।
অ।
ইমান দামী দৰকাৰ নাই আৰু।
তোমাৰ স্কিলটো মেটাৰ কৰা ন তুমি কিমান শ শিকিছা কিমান তুমি খচ কষ্ট কৰিছা সেইটো সেইটোৱেতো তোমাৰ তুমি চবি ইকুইপমেণ্ট লৈ কেনে মানে সেয়াবোৰ লৈ কেনে কিমান ভাল বিলাক গ্ল'ভছ গ্ল'ভছ লই ললাক খেলিব বুলি নাজানে কেনেকা হ'ব
অ, সেইটোৱ সেইটোৱে কথা ন
ঠিক আছে বাৰু মই তোমাক ক'ম দিয়া কি হ'ল।
অ, দিয়া তেতিয়াহলে কবা কি কৰা দিয়া অ।